হেল্ল'।
অহ, কি কৰিছ?
এ আছোঁ এনেই কৰিবিনো। এ ফোনটোকে লৈ আছোঁ আৰু। তই?
অহ, এনেই আছিলোঁ বোলো ফোনটো লগাওঁচোন।
উম। চাহ-তাহ খালি। এ ভাল বেয়াৰ মাজতে। তোৰ?
আছে আৰু।
কি আছোঁ আৰু? কেলে তেনেকে কলি, কিবা-কিবা মানে মন উম, হ'লেও মন-চন বৰ এটা ভাল নহয় যেন।
হয়, হয়। কথা এটা গম পাওঁ?
কি কথা কচোন বাৰু গম নাপাওঁ। অহ, কোৱাচোন বাৰু গমেই নাপাওঁ।
এ মোৰ মানে কথা এটা কৈছোঁ অনুভৱ, মোৰ অনুভৱটো তোক কৈছোঁ আৰু মানে।
অহ', অহ' কচোন।
এই কিছুমান মানুহ যে আমাৰ জীৱনত যে থাকে যে। আমাৰ জীৱনতো বহুত মানুহ থাকে, কি এনেকুৱা মানে কিছুমান থাকে আমাৰ যিবোৰ মানে আমাৰ সুখতো সুখ, দুখতো দুখ। মানে এনেকুৱা আমাৰ, আমাৰ সমভাগী হ'বলৈ মানে সিহঁতি নাথাকে গম পাওঁ নাই।
অহ, হয়। কিছুমান থাকেই তেনেকুৱা উম।
আমাৰ সুখটো হ'লে সিহঁতেও সুখ পাব বা আমাৰ দুখতটো হ'লে সিহঁতেও দুখ পাব, এনেকুৱা না এনেকুৱাকে নহয় মানে গম পাইছানে নে, মানে এনেকে থাকে যে আমাৰ লগত যেনে কিবা ঘটনা এটা ঘটিলে আমাৰ কৰ'বাত
উম।
বেয়া কিবা এটা হ'ল, আমাৰ সেই সম সিহঁতে মানে জানিব খুজি থাকে, ক' ল'ব বিচাৰি থাকে নে তেনেকুৱা তেনেকুৱা মানুহবোৰ সছাঁকে জীৱনত থকাটো প্ৰয়োজনয় নহয় ন'। সেইবোৰ নাথাকিলেও চাগে আমি থাকিব পাৰিম ন'।
পাৰিম-পাৰিম তেনেকুৱা মানুহবোৰৰ একো হেৰি অস্তিত অস্তিত্ব নাই, আমাৰ জীৱনৰ সিহঁতে যদি একোতো দুখৰো সমভাগী হ'ব নাবাৰে। দু সুখৰো সমভাগী হ'ব নোবাৰে তোৰ যদি বেয়াটোকে বিচাৰি থাকে।
অহ, মানে এনেকুৱা কিছুমান মানুহ এনেকে এনেকুৱাকে থাকে। তাকে যে এ মোৰ কিবা, এই কিবা হ'ব নেকি বাৰু তাইৰ বে-বেয়া কিবা ওলাইছে নেকি? মানে সেইটোকে কম লৈ থাকিব বা তাৰ কিবা বেয়া হেৰি হৈছে নেকি বাৰু তাৰ কাৰবাৰ লগত কিবা লাগিছে নেকি। সেইটো সেইখিনিয়ে সেইবোৰ মানুহকটো জীৱনৰ পৰা মানে একেবাৰে আঁতৰাই ৰখাই ভাল নহ।
ৰখাই ভাল। উম। তোৰ লগত ঘটিছে নহ তেনেকুৱা কিবা এটা মানে।
নহয় কিবা এটা অনুভৱ কৰিছোঁ মানে কথাটো সেইটো অনুভৱ কৰি মই তোক কৈছোঁ আৰু।
উম। তেনেকুৱা মানুহ এতিয়া তোৰ বুলি নহয় মোৰ লাইফতো আছে তেনেকুৱা লাইফ উম।
সেইটোৱে মানে এনেকুৱা ভগৱানে আমাক জীৱনটো। এবাৰে দিছে নহ ভগৱানে আমাক জীৱনটো এবাৰেই দিছে হয় নাই বাৰু।
উম।
আমিতো জীৱনটো এবাৰেই পাইছোঁ আমিতো মৰি গ'লে আকৌ নেপাওঁ এইটো জীৱন এবাৰেই পাইছোঁ। কিন্তু সেইটো জীৱন আমি, আমি আমাৰ মানে আমি নিজে উদযাপন কৰিব লাগে জীৱনটো হয় নাই। আমাক সেই জীৱনটো উদযাপন কৰিবলৈহে আমাক দিছে। কিন্তু লোকেই আমাৰ মানে আমাৰ জীৱনটো। চিনেমাৰ দৰে চাই চাইটো হাঁহি ফূুৰ্তি কৰিবলৈতো দিয়া নাই।
তেতিয়াহ'লে কিন্তু তাৰ ভিতৰতে আছেই নহয় তো
কিছুমান দেশত তাৰ সেইটোৱে কৈছো তোৰ এনেকুৱা হৈ যায় নহ কিনাৰ।
দিয়ে ভাল মানে।
উম তোৰ কিনাৰৰ ঘৰ মানুহ মানে এনেকুৱা হব নহ নহয়। কিবা এটা বেয়া ওলাইছে নেকি। এনেকুৱা ধৰণৰ মানুহ আছে কিন্তু তোক তোক লাগিলে ঘৰ কিনাৰতে লাগি থাকক।
অ সেইটো কথাকে মই ক'বলৈ ধৰিছো তোক। জীৱনটো আমাক উপভোগ কৰিবলৈ দিলে কিন্তু লোকে।
উম।
লোকে এতিয়া আমাৰ জীৱনক লৈ মানে চিনেমা চোৱা আমি যেনেকে এখন ফিল্ম চাই থাকিলে কথা কওঁ। এ আমুকৰ এনেকুৱা হৈছে তামুকৰ তেনেকুৱা এনেকুৱা হ'ব নেকি হে মানে তেনেকে কিছু। মানে এতিয়া আমাৰ জীৱন বোৰক লৈও তেনেকুৱা কৰি থাকে সেইখিনি মানুহক। ক'বই মন যায় নালাগ
যায় যায় ত' মইও সেইদিনাখনি। চিনেমা তই এতিয়া যেনেকে কলি চিনেমাখন এতিয়াতো এখন তোৰ পপুলাৰ চিনেমা হৈ আছে। এখন। যিখন মানে এতিয়া যে নামটো ওলাইছে চুপা চুপি সেইখনতো বেয়াই। মানে বেয়া বুলিয়ে ভাৱিব মানুহে নোচোৱা বিলাকে। সেইখন কিন্তু এটা সামাজিক মানে সমাজৰ লগত। অ মই, মই মানে চাই পেলাই গৈছোঁ তোক। মইতো চালোঁ চিনেমা খন এই আজি অলপ দিনৰ আগত। কিন্তু তাত এনেকুৱা মানুহ এজন আছে নহ মানে ভদ্ৰতাৰ মুখ। মুখা পিন্ধি থকা মানে ভদ্ৰতাৰ মুখা পিন্ধি থকা আৰু। তেওঁ ভদ্ৰ মুুখাখন পিন্ধি আছে। কিন্তু তে-তেৱে সেই বেইছা কামটো কৰি আছে তেনেকুৱা মানে গম পাইছানে। এই চুপা চুপি চিনেমাখন মানুহে এতিয়া যোনে চোৱা নাই অ যোনে চোৱা নাই। সেই অ মই সেইটোৱে কৈছোঁ তইতো চোৱা নাই নহ তইতো। কি আছে নো ইমান নামটো কিবা যেন লাগিছে। কিবা আনকমন কিন্তু। অ কিন্তু তই যেতিয়া চাবি সেই চিনেমাখনৰ মাজত মানে এনেকুৱা এটা কাহিনী ওলাই যায় নহয় তোৰ মানে। বা আজিকালি মানে মানুহ এনেকুৱা মানুহ মানে তোৰ এনেকুৱা। কৰিব পাৰে মানে মানে যাৰ কাৰণে মৃত্যু হৈ গৈছেগে মানে মানুহে মানে। যাক মানে যিজন মানুহে মানে। তোক সেই বেইচা সেইটো নিজে পিন্ধাই দিছে। মানুহজনৰ কাৰণে মানে সেই মানুহজনীৰ মানে নাৰীজনী মানে তোৰ
পুৰা কিন্তু
মুক্তকে ঘূৰি ফুৰে আৰু কিন্তু সেই-সেই নাৰীগৰাকী বেইচা হিচাপে সমাজৰ আগত চিনাকি দি সেই নাৰী গৰাকীক মানে পুৰুষ উম যিজনলৈ বিয়া হৈছিলে সেইজনৰ পৰা আনি তোৰ গোটেই গাঁৱৰ মানুহৰ আগত বেইচা বুলি চিনাকি দিছে তেওঁ তেওঁ তাৰপিছত লাষ্টত গৈ এনেকুৱা হৈছেগৈ তেওঁৰ মুখাখন কিন্তু খোল খালেগে লাষ্টত লাষ্টত তেওঁৰ মুখাখন খোল খালেগে তেতিয়া চব মানুহে গম পাইছিল যে কাহিনীটো এনেকুৱা। ত সেইটোয়ে মানে ওচৰৰ কিছুমান মানুহো এতিয়াতো এতিয়া অলপ বয়স বৃদ্ধ মানুহ বিলাক বয়সস্থ মানুহ বিলাক তই ভাল বুলি ভাবিছ নেকি সিহঁতি এখন তেহেঁতৰ আৰু যে এনেকুৱা বেয়া মানে এ অভদ্ৰ মুখা এখন সোমাই আছে তই কবই নোৱাৰ মানে।
তোৰ লগত যেতিয়া ঘটিব বা বেলেগৰ লগত যেতিয়া ঘটিব, হম, বাহিৰত ভদ্ৰ আৰু তোৰ উম অ, সেই যেনেকে মানে উ উম, এই এতিয়া সেই মই এতিয়া যিটো কাহিনী কৈ আছোঁ তোক ফিলি্মৰ। সেই কাহিনটো। হেল্ল' অ, সেই কাহিনীটোত অ, সেই কাহিনীটোত এনেকুৱা হৈ গৈছে মানে, ছোৱালী জনীৰ মাক জনী মানে, ছোৱালী জনী যিজনী মাক আছিলে। কাহিনীটো যাৰ পৰা বনাইছে, সেই ছোৱালী জনী মাক এজনীক মানে বেঙি আছিলে তাই মানে, একো ক'ব মেলিব নোৱাৰে। মানুহ জনো মানে বেঙা। সিহঁত দুটাই কেনেবাকে বিয়া হ'ল আৰু দেই, বিয়া হৈ ছোৱালী এজনী হ'ল। তাৰে সিহঁতৰে গাঁওবুঢ়াজন মানে সেই মানুহজনীক যিজনী বেঙি বুলি কৈছো মই। সেই মানুহজন মৰিলে। কেনেকে মৰিলে সেইটো আগৰ পাৰ্ত দেই। সেইটো দেখু হোৱা নাই যেনিবা। টো মৰিলে আৰু কিবা এ
অ,
বেঙি গৰাকী মানে কেঁচুৱাজনী, ছোৱালীজনী সেই ছোৱালীজনী মানে সৰু আছিলে। তেতিয়া বেঙিয়েনো কি কৰিব, একো কৰিব নোৱাৰে। সৰু জুপুৰি এটাত সোমাই আছে। তাই মানে, কলেতো ওলাইও যাব নোৱাৰে। কথাও ক'ব নোৱাৰে। পইচাও নাই, তাই খাব কেনেকে। তেনে-তেনেকুৱাতে মানে, গাঁৱৰ যিজন গাও বুঢ়া, সেই গাওঁবুঢ়াজন মানে, বয়স বৃদ্ধলোক মানে এনেকে অলপ লেঙেৰা।
লেঙেৰা মানুহ মানে অলপ। একদম বৃ দ্ধ মানুহজনে মানে, তাইক মানে ৰাতি কোনো নথকা অৱস্থাত, তাইতো এতিয়া অক অকলে হ'ব ন। অকনমানি ছোৱালীজনীৰ সৈতে, কোঁচত কেঁচুৱা মানে, কোলাত। সেই বৃদ্ধ দ্ধ মানুহজনে তাইক মানে, পইচা দিবলৈ গৈছিল যে, বেঙি তই হেৰি মানে, এতিয়াতো একো কৰি খাব নোৱাৰ নহ। তোক তই। তোক মই এইকেইটা দিছো, তই মানে চলিবি আৰু। তেনেকুৱাতে, তেনে কোৱাতে এটা বেয়া চিন আহি গ'ল না। তাইক বে বেয়া চকুৰে, বেয়া চকুৰে চাইছে মানে তাই। তাইক এনেকুৱা কৈছে যে, তই কিয় অ, দিছে মানে, তাইক মানে, চলাই থাকিব মানে তেওঁ। তাইক মানে এনে কিবা এটা কৈছে মানে, তই মোক কিয় ভয় কৰিছ মানে, মইটো মৰমে কৰিব আহিছো, তই মোক কিয় মানে, বেয়া পাইছ মানে। তেনেকুৱাই কৰিছে। ত বে-বেঙি হলেওতো ইমান খিনিটো তাইৰ সমগীয়ান নাছে ন। তাই যে এইটো কাম বেলেগৰ লগত কৰিব নালাগে বুলি। ত' মানুহজনে বেয়াকে কৰিব লৈছে। তাই মানে কি কৰি তাইতো এতিয়া উপায় নাই ন, তাই কি কৰিব এতিয়া। তাই মানে, হেৰি পাকঘৰত জুহালত মানে জুই আছিলে। সেই জুই খিনি তাই কি কৰিলে সি জুই খিনি লৈ মানুহজনক মাৰিবলৈ আহিছে মানে। কেঁচুৱাটো তাতে পালালে এতিয়া কি কৰিব। তাইতটো উপাই নাই তাই নিজে বাচিব লাগিব ন। তাৰ পিছত সেই জুই লৈ তাইক তেওঁক মাৰিবলৈ আহোতে তাইতো হুলস্থুল কৰিলে। বেঙি হলেওতো তাই হুলস্থুল কৰিব পাৰে ন, আ উং কৰি পেলাই। তাইক যেতিয়া বাহিৰলৈ হুলস্থুল কৰোঁতে গোটেই গাঁৱৰ মানুহ খিনিয়ে তাইক মানে ঘেৰাও কৰি ধৰিলে। তাৰ পিছত গাওঁবুঢ়াই এনেকুৱা কৰিলে যে, বেঙা মৰি গৈছে, মই তাইক মানে কিবা এটা দিবলৈ আহিছিলো। ৰাত তি, তাই ডাইনী পূজা কৰি আছে বুলি ক'লে মানে, এই গাঁওৰ মানুহখিনিৰ আগত।
অ।
তাৰপিছত সেই ডাইনী পূজা মানে কি কৰিলে, সেই মানুহটো মানে গাওবুঢ়াটো বাচিবলে এই গোটেই মানে মাটিৰ যিটো ঘৰ আছিলে, সেই ঘৰটোত মানে গোটেই এনেকে আঁকি পেলালে মানে। আঁকি পেলালে মানে, ডাইনী নিচিনাকে মুখ বোৰ আঁকে যে, আঁকি পেলাই তাইক মানে গাঁওৰ গাঁওৰ মানুহৰ মাজত যে, গাওঁৰ মানুহৰ মাজত তাইক এনেকৈ চিনাকি কৰালে, এই ডাইনিক পূজা কৰে মানে। তেনেকুৱা কৰোতেটো চবেই চবে হেঁচা মাৰি ধৰিলে। তাৰপিছত হেঁচা-হেঁচা মাৰি ধৰা কাৰণে চবে, তাইতে এতিয়া কি কৰিব। এতিয়া তাই গোটেই ঘৰটো জ্বলাই দিব। এতিয়া গোটেই কেৰাচিন ঢালি দিছে। দাইনীয়েটো এতিয়া, অ' কি বেঙীয়েটো এতিয়া পঢ়াব বিচাৰিছে ন তাইতো সেইখিনি কৰা নাই সেইখিনি কেনেকে বুজাব এতিয়া মানুহক তাৰপিছত বেঙিয়ে কি কৰিলে বেঙিয়েতো কব নোৱাৰে এতিয়া সেই অভদ্ৰ মানুহজনৰ মুখত যে বেলেগ এটা আঁৰত যে বেলেগ এটা কাহিনী আছে তাৰপিছত সেই বেঙিয়ে বেঙিয়ে কি কৰিলে এটা পুখুৰীত জাপ দি দিলে তা‌ইৰ গাত কেৰাচিন দি দিলে ঢালিবলে কেৰাচিন ঢালি আছে ইপিনেতো তোৰ এই গাওবুঢ়াতো তাইক তাইক যিমান যি হলেও ভাল ভাল মানে বেয়া চকুৰে চাই তাইক টো ‌ইউজ কৰিব লাগিব তাই সিয়েই অ কেঁচুৱাটো তাতে আছে ঘৰৰ ভিতৰতে সোমাই আছে তেতিয়ালৈকে তাৰ পিছত যেতিয়া জ্বলাবলৈ ল'লে তেতিয়া গোটেই গাঁৱৰ মানুহ ভৰ্তি হৈ যোৱা নাই জানো তেতিয়া গাঁৱৰ মানুহ ভৰ্তি হৈ যোৱা এজনী মানুহে সেই কেঁচুৱাটো ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ লৈ আহিলে কিন্তু সেই কেঁচুৱাটো বাহিৰলৈ আনিবলৈ নিদিছিলে তেওঁলোকে কিন্তু মানুহজনী মানে ছোৱালী নাছিলে কাৰণে সেই কেঁচুৱাটো বাহিৰ টানি লৈ আনিলে আৰু বেঙিয়ে কি কৰিলে এখন নদীত জাপ দি দিলে সেই নদীত জাপ মানে বাচি গ'ল বাচি গ'ল যদিও তাই এখন মানে হাবিত আছিলেগে হাবিত থাকেগে মানে সেই কথাাটো আকৌ এই হেৰিয়ে গম পায় গাওঁ বুঢ়াটোৱে গম পায় মানে সদায় মানে সদায় মানে গাওবুঢ়াই তাইক হেৰি দিবলৈ যায় ! ! ! ! ! ! সেইটো কথা এই বেঙি যে ছোৱালীজনীক যি যিটো লৰা আনিছিলে যিটো মানে মানুহজনীয়ে আনিছিলে সেই মানুহজনীৰ ল'ৰা এটা আছিলে ল'ৰাটো অলপ ডাঙৰে এই গাও বুঢাতোৱে যে এইখিনি কাণ্ড কৰি থাকে সি তেওঁ গম পাই গ'ল মানে সি ল'ৰাটোৱে গম পাই গ'ল মানে এদিন দেখিলে সেই নাওখনত যাওঁতে গাঁও বুঢ়া যাওঁতে সেই নাওখনত এনেকে ধৰি লৈ সি গৈ আছে মানে কি কৰিবলৈ গৈছে তেতিয়া লাষ্ট টাইম যেতিয়া গৈ সি দেখিলে যে বেঙিক এনেকুৱা ব্যৱহাৰ খিনি কৰে কিন্তু ঘৰত কওঁতে সেয়া বিশ্বাস কৰা নাই মানে গাঁওবুঢ়া আৰু ইমান ভাল মানুহজনক কেলে ইমান বেয়া স্বভাৱ হব পাৰে বুলি তাৰপিছত লাষ্টত গৈ সেয়া বেঙিক মাৰি পেলালেগে সি হেল্ল' হেল্ল' হেল্ল', হেল্ল'। শুনিছনে? হেল্ল'।